হেল্ল' হয় নমস্কাৰ।
নমস্কাৰ।
অ' কি কৰি আছে আপুনি?
হয়, মই এতিয়া বহি আছোঁ।
হয়, আপোনাৰ লগত অ, মইও বহি আছিলো। আপোনাৰ লগত অকমান আহ, কথা পাতিব পাৰিম নেকি ভ্ৰমণৰ বিষয়ে?
হয়, হ'ব পাৰিব-পাৰিব কটা পাতিব পাৰিব হয় হ'ব।
অ' ভ্ৰমণ আপুনি ভ্ৰমণ কৰি ভাল পায়নে?
হয়-হয় মই ভ্ৰমণ কৰি বহুত ভাল পাই। মই বহুত জাগা ভ্ৰমণ কৰিছোঁ, আপুনি?
হয় ময়ো বহুত জেগা ভ্ৰমণ কৰিছো আৰু ময়ো বহুত ভ্ৰমণ কৰি ভাল পাওঁ। বহুত নানান ঠাই ভ্ৰমণ কৰিছো। এনে ভ্ৰমণ বুলি ক'লে আমি ধৰক। এটাইৰ পৰা আন ঠাইলৈ যোৱাটো বুজাই ন। আহ নতুন-নতুন ঠাই এটা চাব যাবলৈ যোৱাাতটো এটা ভ্ৰমণ। বা, কিছুমানে তীৰ্থ ভ্ৰমন কৰে মদ। মন্দিৰ তেনেকে চাই আৰু ভ্ৰমণ কৰিলে আমি ধৰক আমাৰ মন বোৰ শান্তি হয় আহ, ত' তেনেকুৱা এটা অভিজ্ঞতা জীৱনৰ আহ। নতুন অভিজ্ঞতা আমি পাওঁ ন, জ্ঞান বৃদ্ধি হয় নতুন-নতুন কথা জানিব পাৰো। মানুহ বোৰৰ বিষয়ে জানে বাৰু। আপোনাৰ তেনেকুৱা হৈছেনে কেতিয়াবা ভ্ৰমণ কৰি?
হয়। মানে সেইটো মোৰটো ভ্ৰমণ কৰি বহুত ভাল লাগে। মোৰটো বহুত নলেজ পাৱাৰ হৈ যায়। যেনিবা মন বিলাকেই ভাল আপুনি কোৱা নিচিনাই মৰে সেনেকুৱা হয় যেনিবা। হয়, যে মই বিশষকে প্ৰকৃতিৰ মাজত। মাজতে মই বহুত ভাল লাগে মানে বেছিকে মই সেই
হয়-হয়-হয়-হয় আপুনি আপুনি প্ৰকৃতিৰ আহ, প্ৰকৃতি ভ্ৰমণ কৰি ভাল পায় ন? প্ৰকৃতিৰ মাজত আহ প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি ভাল পায় ন?
হয়-হয় মই বহুত ভাল লাগে সেইটো মানে যেতিয়া সেইটো ফ্ৰেচ নেচাৰ। যেনিবা ফ্ৰেছ বাটাহ আহে, যেনিবা হয় মই যেনিবা নদীৰ বহা পানী সেইটো চাবা মই বহুত ভাল লাগে। আৰু শিল নদীত, তলতে শিল মাছ এইটো, আৰু সেইটো বিচনেল সেইটো বিলাক চাবা মানে বহুত ভাল লাগে মই। আৰু গাছ-গছনি বো বহুত এক মানে সেইটো গ্ৰীণ-গ্ৰীণ চাবা বহুত ভাল লাগে আৰু সেই।
হয়-হয়। অ, গতিকে অ আপুনি আজিলৈকে, অ, কি-কি ঠাই ভ্ৰমণ কৰিছে অলপ সেইটোৰ বিষয়ে ক'ব নেকি? কোন-কোন ঠাইলে ভ্ৰমণ কৰিছে? কলে-কলে ফুৰিব গৈছে?
হয়, মই সেইটোৱে ক'বা পাৰিম। যেনিবা মই আমাৰ অসমতে মই সেইটোৱে ভ্ৰমণ কৰিছোঁ যে তিয়া আহ ভৈৰৱ কুণ্ড। আৰু সেইটো-সেইটো হয় যেনিবা। এই আমাৰ যে বা ইণ্ডিয়ান আৰু ভূটান অৰুণাচল বৰ্ডাৰ হয় সেইটো ইণ্ডো বৰ্ডাৰ। মানে সেই ৰাতি মই ভ্ৰমণ কৰিছো। সেইটো মই ভ্ৰমণ কৰা কলিয়ে আমি মানে সেইটোৱে বুজি লয় যেতিয়া- স্কুলিং টাইমত ভ্ৰমণ কৰা, আৰু সেইটো ফেমিলি ভ্ৰমণ কৰা, আৰু লগ বান্ধৱীৰ লগত, ভ্ৰমণ কৰা সেনেকুৱা আছিল, আৰু বহুত বিভিন্ন ধৰণে ভ্ৰমণ কৰা আছিল যেনিবা। আমি সেইটো স্কুলং স্কুলিং টাইমত সেইটো মই গেছিলোঁ।
বহুত ভ্ৰমণ কৰিছো মানে স্কুলি স্কুলিং টাইমতে। আৰু মই কলেজ লেভেলত টাইমতে মই সেইটো ভৈৰৱ খণ্ডত মই ভ্ৰমণ কৰিছোঁ। হয় হয় হয়, সেইটো মানে মই সেই সেনেকুৱা ভ্ৰ ভ্ৰমণ কৰিছে আমি যেতিয়া তেতি শিক্ষক বিলাক আৰ আৰু শিক্ষক শিক্ষয়িত্ৰী সেইটো যেতিয়া ষ্টুডেন্ট বিলাক ইয়াৰ মাজতে মানে আমি ভ্ৰমণ কৰিবা গেছিলো সিহঁতে মই আ বহুত ভাল লাগিছোঁ যেনেবা, মানে এ অ হয় হয়, যেনিবা ইয়াৰ পৰা বহুত শিকিবা পাৰে আৰ পানী
হয় হয়, ভ্ৰম ভ্ৰমণৰ পৰা আমি বহুত শিক্ষা ল'ব পাৰো, আ নতুন নত নতুন অভিজ্ঞতা লব পাৰো ন এতিয়া
হয় হয়,
আৰু মইও তেনেকে আপোনাৰ নিচিনাই বহুত ঠাইত ভ্ৰমণ কৰিছো।
হয়।
শ্বিলং, মেঘালয়লে গৈছো। নেপাললে গৈছোঁ। ছিকিম, দাৰ্জিলিং বা অৰুণাচল বা তেনেকুৱা নানান ঠাইত এ গৈছো আৰু সেইবোৰত ঠাই ভ্ৰমণ কৰি মোৰ ইমান আনন্দ পালো বা ইমান অভিজ্ঞতা তা মই নিজৰ আহ পালো আজি মানে সেইবোৰ কথা ভাবিলে বহুত ভাল লাগে আৰু কেতিয়াবা এনেকুৱা হয় ন ভ্ৰমণ আপোনাৰ ভ্ৰমণে আপোনাৰ মন বহুত শান্তি কৰি তুলে। আপোনাৰ মনটো- আপোনাৰ মনটো যেতিয়া আহ দুখ কষ্ট থাকে বা মানসিক কষ্ট এ ভুগি থাকে তেতিয়া আমি ভ্ৰমণ কৰিব গলে বা আহ আমাৰ মনটো এটা শান্তি পাওঁ ন।
হয় হয় শান্তি হয় বহুত। বহুত মানে পৰিৱেশ আৰু সেইটো।
হয় হয়। আৰু ভ্ৰমণ বুলি ক'লে আমি অকল সেই দূৰ দূৰণিলেকে ভ্ৰমণ কৰাতোকে নুবুজে আপোনাৰ নহয় জানো আপোনাৰ ঘৰ আপোনাৰ ঘৰৰ পা ওচৰৰ এ ওচৰৰে পাজৰে থকা সেই ঠাইবিলাকো আপুনি ভ্ৰমণ কৰিব পাৰে নেদেখা সেই অঞ্চলটোলৈকে আপুনি গৈ পিনি সেই অঞ্চলটো চাই আহিব পাৰে ফুৰিব পাৰে ত সেইটো এটা ভ্ৰমণ নহয়
হয় সেইটোৱে ভ্ৰমণ হয়
অ বন্ধৰ দিনত আপুনি কত কত এনে এতিয়াতো গৰমৰ বন্ধ চলি আছে বা আ গৰমৰ বন্ধত বহুত মানুহে ঠাণ্ডা ঠাইলে ভ্ৰমণ কৰিব মন যায় আপোনাৰ তেনেকুৱাত ঠাইলে ভ্ৰমণ কৰিব মন যায় নে
হয় ময়ে ময়ে বহুত মানে ব্ৰমণ কৰিব মন যায় ম-ৰ বহুত প্লেন আছে এ ব্ৰমণ কৰিবা কাৰণে মই অসমত বাহিৰত যৱা বহুত বি বিভিন্ন জেগাত মানে ব্ৰমণ কৰা বহুত মন আছে মই যাম এতিয়া যি এতিয়া সময় পালি মই মাৰে যাম আৰু সেইটো প্লেন কৰি আছিল মই। আমাৰ অসমতে মই মই গিছিলো যিহেতু আমাৰ যেনিবা এ আমাৰ গুৱাহাটীত যোৰতে মই ভ্ৰমণ কৰিছিলো সেইটো সে হয় কলাক্ষেত্ৰ সেইটো ছায়ন্স মিউজিয়াম সিয়াঁতে মই গৈছিলোঁ। সেইটো আৰু মই ভাল লাগে আৰু যে বহুত ভাল লাগে মন ভ্ৰমণ কৰি। এইটো যায় বহুত শিকিবা পাৰে ইয়াৰ কিবা স্কেলেটন বহুত ইয়াতে আৰু যেতিয়া সেই আ আমাৰ যে আ সেইটো আছে ষ্টাৰ যেতিয়া সেইটো দেখা পাই সেইটো মানে যেতিয়া প্ৰজেক্ট দেখাই সেইটো মানে বহুত ইয়াৰ পৰা বহুত শি কিবা পাৰি আৰু যেতিয়া ছেটেলাইট সেইটো দেখা মানে বহুত মানে ভাল লাগে আৰু সেইটো চাই আমাৰ আৰ আৰু বহুত বহুত বিভিন্ন ধৰৰ গছ কেলেটন আছে আৰু ইতিয়া আমাৰ সিয়াতে যত চিৰিয়াখানাত বহুত জন্তুবিলাক আছে, যিকেইটা বচ জো জন্তুবিলাক আমি মানে আঁ সিহঁতে যিটো নেচনেল পাৰ্কত মানে সেইটো মানে যিকেইটা মানে দেখা পোৱা নাই আৰু বহুত দেখাই দেখা পাইছো আমি সেই টো আহ কিন্তু সিয়াতে মানে আহ এ জুৱতে মানে চিৰিয়াখানাত চব বস্তু জন্তুবিলাক মানে দেখা পায় আৰু বহুত জন্তুবিলাক হয়। হয় আৰু চৰাই দেখা পায় আৰু সা সাপবিলাক দেখা পায়, মাছ সে টো যেনিবা পানীত থাকা জন্তুবিলাক যেনিবা সেইটো এ চবি দেখা পাব আৰু সেইটো মানে দেখাই মানে বহুত ভাল লাগিছো আৰু।
হয় হয়, আপোনাৰ ভ্ৰমণৰ কথা শুনি বহুত ভাল লাগিছে মোৰ
হয় হয় হয়, হয় আপু হয় হয়। আপুনি আৰু হয় হয়। হয় হয় আপুনি শ্বিলঙত ভ্ৰমণ কৰিছোঁ সেইটো মানে কেনেকুৱা আ ষ্টাইলবিলাক কেনেকুৱা সেইটো অকমেণ্ট ক'ব পাৰিব নে
আ হয় মই যেতিয়া শ্বিলঙত ভ্ৰমণ কৰিছিলো ইমান ধুনীয়া ঠাই আৰু বিশেষকে মই যদি শ্বিলঙৰ কথা ক'ব যাওঁ কাৰণ মই শ্বি আহ শ্বিলংটো মই খুবেই ভাল পাওঁ, শ্বিলংটো আমাৰ নৰ্থ ইষ্টৰ পৰা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰক কেপিটেল বুলিও কোৱা যায় আৰু তাতে আপোনাৰ মৌচিনৰামটো তাতে পৃথিৱীৰ ভিতৰত আটাইতকে বেছি বৰষুণ দিয়ে। অ সেইটোৰ কাৰণে সেই ঠাইটোলৈ চাবলৈ গৈছিলো ছেভেন চিষ্টাৰ ৱা ফল আছে মে মই আপোনাৰ চেৰাপুঞ্জীত, সেইবোৰ চাবলৈ গৈছিলো আৰু সেইবোৰ ভ্ৰমণ কৰি আৰু পি পৃথি এছিয়াৰ ভিতৰত আপোনাৰ সকলোতকে পৰিষ্কাৰ গাওখন শ্বিলঙতে আছে, সেই ঠাইটোলৈ ভ্ৰমণ কৰিছিলো ইমান ধুনীয়া পৰিস কাৰ পৰিচ্ছন্নতা আৰু সেই ঠাইখিনি আহ খোৱা বোৱা, লোৱা আৰু সেই ঠাইখিনি মানুহবোৰ কেনেকে থাকে সেইবোৰ বিষয়েও ব বহুত জানিব পাৰিলো। আৰু মানুহবোৰ বহুত আ ৱেলকামিং আছিল হস্পিতেলিটি ইমান ধুনীয়া আছিল, ত সেইবোৰ কথা ব হুত শিকিব পাৰিলো ভ্ৰমণ কৰি আৰু মই নিজে সেই ভ্ৰমণ কৰি আহ এই অসমত যাতে সেই তেনেকুৱা আমিও কৰিব পাৰো সেই সেইবোৰ শিক্ষা লাভ কৰিলো ভ্ৰমণ কৰে গতিকে মই ভাবো সকলোৱে ভ্ৰমণ কৰিব লাগে জীৱনত এবাৰ নহয় এবাৰ সময় সুবিধা মিলাই ন।
হয় হয়, সুবিধা মিলাই মানে ভ্ৰমণ কৰিব লাগিব, মানে এক বছৰে এক বছৰ মানে যায় ন, এক বছৰত একবাৰ মানে কোনোবা দেখা পা, দেখা নাপায় সেইটো জেগাবিলাক ভ্ৰমণ কৰে মানে বহুত ভাল লাগে আৰু। যেতিয়া সেনেকুৱাই কৰিব লাগিব, ফেমিলি ব্ৰহ্মণ কৰি মানে বহুত ডজষ্ট মানে ভালো হয় আৰু যেনিবা। সেনেকুৱা আৰু মই ফালাম আহ সেইটো আৰু জীৱনত, সেইটো মানে
হয়, আহ গতিকে আমি, আৰু ভ্ৰমণ বুলি ক'লে আমি আৰু এটা কথা বুজো, যে অকল ঠাই ফুৰিলে নহয়ব বা হয়নে নহয়, অকল ঠাই ফুৰিব যোৱাত ভ্ৰমণ, আমাৰ জীৱনটো এটা ভ্ৰমণ, নহয় জানো। আমাৰ লাইফ ইজ এ জাৰ্ণি বুলি কয়টো, আমি জীৱনটোও আমি ভ্ৰমণ কৰি আছো, আমি জীৱনটো আমি কিমান ধুনীয়াকে ভ্ৰমণ কৰিব পাৰি, বা সেই বস্তুতো আমি সেই অভিজ্ঞতা বোৰ বা আহৰণ, এই অভিজ্ঞতা বোৰ লৈ পিনে আমি জীৱন ধুনীয়াকে জীৱন নিৰ্বাহ কৰিব লাগিব বা আমাৰ জীৱনতটো, আগলে ভ্ৰমণ কৰি লৈ যাব লাগিব।
হয়-হয়, হয়, হয় লৈ যাব , মানে লাইভত বহুত মানে জীৱনত বহুত আগবাঢ়াই যায় আৰু সেইটো মানে, আৰম্ভ বিলাকে বহুত ভাল হয় মানে ফ্ৰেছ হৈ যায় ক্লিন হয় মানে সেইটো দেখ খাবালে যে প্ৰকৃতিৰ মাজত মাজত যেনেবা নতুন বস্তু যিকেইট শিকাবা পাৰা নাই, সেইটো শিকি যায় আৰু সেই টো মানে বহুত ভাল লাগে, আৰু নিজে মানে শিকাব পাৰে আৰু বেলেগত মানে, কবা যেতিয়া মানে, ইয়াৰ কৰিব পাৰে, হয়-হয়
আৰু এ আ আমাৰ সময়তো, অ একদম চমু চাপি আহিছে। আমি ইয়াতে আমাৰ কলটো সামৰণি মাৰো।
হয় হয়, আমি আলোচনা অ মই মই আপোনাৰ লগত কতা পাতি বহুত ভাল লাগিছোঁ।
হয় হয়, আকৌ আমি কথা পাতিম পুনৰ।
হয় হয়, হ'ব দে, অ ধ ধন্যবাদ থাকিল, হয় হয়।